হেল্লো' অ' শুনা পাইছো কি কৰি আছে?
এ আছো ৰবা এই আজি বহুত গৰম পৰিছে নহয়। তাকে মানে কবও পৰা নাই ভাত চাত খাই এনে আছো আৰু ৰবা।
হয় হয় ময়ো আছো এনে ঘৰত ৰুমতে।
উম উম।
চাপ পানী খায় এনেকেই আছো। অলপ ক শুই আছিলো।
অ'। হয়।
এ, এ আৰু ইমান গৰমটো আছে।
অ' অ'।
বাকী নে তুমি, এতিয়া যানাই আৰু গধূলি যাবা?
অ গধূলি যাম অলপ খোজ কাঢ়িব যাম খোজ কঢ়িলে মানে স্বাস্থ্য অলপ ভাল থাকেতো।
হয় হয় হয় জিমত আজি জিমত যোৱা নাই যোন নেকি?
আজি যোৱা নহ'ল মই বেলেগ এফালে গ'লো মানে আজি ৰবিবাৰ আছিল। যোৱা নহ'লে। অহাকালিৰ পৰা যাম আৰু এই যে এইটো তোমাক ফোন মাৰে। এই বন্ধুজন সিও মানে যাব, একেলগে যাওঁ আৰু আমি।
হয় বাকী ঠিক আছে আজি মানে এটা বিষয়ৰ ওপৰত মানে যি কথা পাতিম বুলি ভাবিছো আমাৰ যিটো অসমৰ পৰ্যটন বিভাগ মানে পৰ্যটন যিটো পৰ্যটন হয় বাহিৰৰ পৰাই। তাৰ বিষয়ে অলপ কিবা কথা পাতিম বুলি ভাবিছো।
হয় হয় ঠিকেই মানে অসমতো ধৰা প্ৰায় বিদেশী পৰ্যটক প্ৰায় আহি আহি থাকে সদায়। গতিকে আমাৰ মানে ইমান বোৰ ঠাই আছে ধৰ ধুনীয়া ধুনীয়া ঠাই।
হয় হয় অসম বুলি নহয় আৰু তোমাৰ ইণ্ডিয়াৰে ভাৰতবৰ্ষৰে কথা পাতিব পাৰিব।
হয় হয় পাৰি পাৰি। বিশেষকৈ আমাৰ মানে অসমত এ কামা কামাখ্যা কামাখ্যাত প্ৰথমে আহে হয় নে?
হয় হয়।
খ্যা মন্দিৰত কাৰণ গুৱাহাটীৰ ওচৰতে হৈ যায় নীলাচল পাহাৰতে।
কামাখ্যাতোত আহে বাৰু আৰু তোমাৰ কাজিৰঙাত আহে।
উম যিটো কাজিৰঙা আমাৰ মানে আমাৰ এশিঙীয়া গড়ৰ বাবে বিখ্যাত বিশ্ববিখ্যাত। তুমি কাজিৰঙা গৈছানে নাই বাৰু? উম যাবা যাবা বহুত ধুনীয়া পৰিৱেশ।
হয় নিকি তুমি তুমি গৈছা নিকি?
অ মই এইবাৰ অষ্টম মান শ্ৰেণীত থাকোতে গৈছিলো তেতিয়া জীপ চাফাৰী কৰিছিলো।
খুব ধুনীয়া মানে মনোমোহা প্ৰাকৃতিক দৃশ্য মই তেতিয়াই মানে গম পালো যে কাজিৰঙাত মানে মানুহবোৰ ইমান কিয় আহে পৰ্যটক খুব ভাল লগা তুমি এবা
হয় হয় যাম আৰু তোমাৰ মানে আৰু হেৰিত হেৰিতটো মানুহে আহে মানে এতিয়াতো অম্বু মাছি অম্বুপাচা মেলা গেল কি
অ অ হয় হয় হয় হয় বহুত মানে টিভিত মই এইবাৰ যাম ভাবিছিলো আগতে গৈছিলো কিন্তু এইবাৰ বোলে যথেষ্ট ভিৰ হৈছে। যথেষ্ট লোকৰ সমাগম হৈছে গতিকে মই মানে এইবাৰ নগলো আৰু। তুমি এনেই আহি পাইছা নে নাই? মেলা শেষ হৈছে যোৱা পৰহি।
অ নাই নাই যোৱা মানে একবাৰ যোৱা নাই ৰবা। ওচৰতে থাকি যোৱা নাই
হয় হয় আহিবা।
উম উম হয়। আৰু তোমাৰ আমাৰ ওচৰত হেৰিত আহি পাইছে ন হাজো যি আছে তোমাৰ
অ অ হাজোৰ হয় হয় হাইযোৰ হয়দীপ মাধৱ মন্দিৰ বিখ্যাত
হয় হয় হয় আৰু তোমাৰ হয় মাধৱ মন্দিৰ তোমাৰ হাজোতো মানুহ আহে বিদেখৰ নাহিলেও মানে ওচৰৰ আহে
আহে আহে বহুত পৰ্যতক আহে এই তোমাৰ আৰু পুৱা মক্কা আছে নেকি এই হাজোৰ
পুৱা মক্কা চা পুৱা মক্কা
অ অ তাতেও বহুতো আহে মানুহ
হয় বিদেশৰো আহে দুই চাৰিটা কিছুমান আহে কাৰণ আমাৰ ওচৰতে আছো কি ধুনীয়া ঠাই আছে হাজো কোৱা মুুা হওক বৰগুৰিত মন্দিৰ আমাৰ ওচৰতে
অঁ অ
আমাৰ পৰা ইয়াৰ পৰা বেছিদিন নহয় এক এক ঘন্টাত পাৰি যোৱা আৰু এক ঘণ্টাত পায়েই যোৱা যায় আৰু মানে
আহ অ
পাই যা আৰু
হয় হয়
আৰু তোমাৰ আমাৰ ইণ্ডিয়াৰ কথা ক'ব গলে ভাৰতবৰ্ষৰ কথা ক'ব গ'লে পতা হে মানহ
হয় হয় তাজমহল দিল্লী লালকিল্লা হয়নে
হয় আৰু তোমাৰ এনে বষু টো বহুত আছে জেগা বাৰু তেনে ভাৰতবৰ্ষত বহুত জাগা আছে তেনেকুৱা ভাৰতবৰ্ষত এ বহুত বহুত জাগা আছে মানে চাব এনে টো আমি জানাত আৰু তাজমহল আৰু ভাল
হয় হয় উম বহুত মানুহ আহে চাবৰ কাৰণে আৰু এই তোমাৰ কেদাৰনাথতো মানে মই ভাবিছো এবাৰ যাম কেতিয়াবা মানে সময় সুবিধা মিলিলে কেদাৰনাথ কৈলাশ পৰ্বতৰ
হয় মোৰো আছে হয় হয় ইচ্ছা আছে মোৰো যোৱাৰ বাৰু কেটাৰ নথ তাৰপিছত তোমাৰ আৰু এনেকে আহে মুম্বাইত অলপ আহে মানে মুম্বাইত তোমাৰ মুম্বাইত অলপ মানুহ আহে বিদেশ পৰ্যত
অ আৰু কিন্তু এটা কথা থাকি গ'ল আমাৰ এই যে হয় এই অসমৰ এই শিৱসাগৰত মানেটো বহুত পৰ্যটক আহে হয়নে শিৱসাগৰৰ মানে আহ তাকে ৰ শিৱসাগৰত চাবলৈ তুমি গৈছা নে নাই শিৱসাগৰ
নাই নাই নাই যোৱা ন ৰটা
অ মই মানে এবাৰ গৈছিলো যাওঁতে মানে তাৰে যি মানে স্বৰ্গদেউৰ দিনৰে যিহেতু আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ শিৱসাগৰৰ মানে তাতে তোমাৰ ৰংঘ ঘৰ কাৰেং ঘৰ তলাতল ঘৰ আৰু এইবোৰ এই জয়সাগৰ পুখুৰী দেখি দেখিলো মানে খুব ধুনীয়া মানে একেবাৰে মনোমোহাদৃশ্য পৰ্যটক পৰ্যটকসকল আহিয়ে থাকে প্ৰায়
আহিথাকে আহি থাকে তমাৰ তাত শিৱসাগৰতৰতো আহে মানুহে
আৰু এইফালে জেৰেঙা পথাৰখনো আছে জেৰেঙা পথাৰ এই সতী জয়মতীক যে শাস্তি দিছিল গম পোৱা নে
অ অ অ জানো তাতে হেৰি কৰিছিলে তোমাৰ আৰু তোমাৰ এই এই শিৱসাগৰত যায় কিন্তু মানুহ বিলাকে ই মানে গৈছে দুই তিনিবাৰকৈ গৈছে
হয় হয় হয়
উ বাৰু যোৱা নাই কেতিয়াবা
উ অ অ মানে এনেকুৱা হয় আমাৰ অস অসমৰ মানুহ বিলাকে এতিয়া এ বাহিৰত ফুৰিবলৈ যায় মইতো কি ভাবো জানানে আমাৰ প্ৰথমতে অসম খনেৰে ঠাইবোৰ চাই লওকচোন হয় নে নহয়? ইমান বোৰ ধুনীয়া ধুনীয়া ঠাই আছে আমাৰ হাজোৰ পোৱামক্কা আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ৷ তোমাৰ বৰপেটা আছে, হয়নে? আমাৰ অসমৰ মানে ইমান ধুনীয়া ধুনীয়া ঠাই আছে, হয়, সত্ৰবোৰ
হয়৷ হয়, বৰপেটা সত্ৰত
সেইবোৰ আগত শেষ কৰি ল'ব লাগে, চাই চাই, আগত সেইবোৰ চাব লাগে৷
মাজুলী আছে তোমাৰ৷
অ, মাজুলীটোতো তোমাৰ ৰাসৰ সময়ততো এক মানে বেলেগ পৰিৱেশ৷ মাজুলী মানে যি আৰু মুখা শিল্প আছে তাৰে পৃথিৱী বিখ্যাত৷
অ, মাজুলীত, মাজুলীত যায় মানুহবোৰে মাজুলীত
উম
তাত তোমাৰ উমানন্দ আছে গুৱাহাটীতে৷
অ--অ
তাৰপিছত
উমানন্দতো আহে বহুত মানুহ৷
হয়, হয়, বালাজী মন্দিৰ আছে তোমাৰ৷
উম, উম, বালাজী তুমি আহিছানে নাই?
অ, গৈছো৷ এ হ'ল বহুত দিন আগতে৷
হয়, হয়, আৰু আমাৰ যদি একেবাৰে ওচৰৰ কথা কওঁ, আমাৰ বশিষ্ঠ আশ্ৰমত আহিছানে? বশিষ্ঠ মন্দিৰ?
বশিষ্ঠ মন্দিৰ নেকি?
বশিষ্ঠ মন্দিৰটো আমাৰ একেবাৰে ঘৰৰ ওচৰতে৷ দহ মিনিটৰ ৰাস্তা৷
ওচৰতে নে কি? হয় হয়৷
অ, দহ মিনিটৰ ৰাস্তা বশিষ্ঠ চাৰিআলিতে অ মানুহ প্ৰায় আহি থাকে, বিদেশ পৰ্যটক সকলো আহে বিভিন্ন ঠাইৰ পৰা মানে মানুহ আহি পূজা-সেৱা কৰে আৰু বশিষ্ঠমুণি মানে স্থাপন কৰা বশিষ্ঠমুণিৰে এইখন আশ্ৰম৷
হয়, মানে সিপিনেদি যায় কেতিয়াবা যোৱা যায় কিন্তু মানে সোমোৱা ভিতৰত সোমা সোমোৱা নাই
হয় হয়৷
উম যোৱা যাই সেই পিনে সেইটো ৰাস্তাতে কিন্তু অ অ গ'লে বাৰু যাম বাৰু৷ এনে যোৱা যায়৷অ অ ভাল লাগে ন?
আৰু বহুতো মানে স্কুলীয়া মানে শিক্ষামূলক ভ্ৰমণ কৰিবলৈ আমাৰ এই বশিষ্টতে আহে মানে৷ উম
বহুত শিক্ষামূলক ভ্ৰমণ
অ, অ, ভ্ৰমণ কৰিলে, মানে বহুখিনি শিকিব পৰা যায় জানানে?
অ অ--তাকেই আমাৰ খালি আমাৰ মানুহ বিলাকে দেখোন বাহিৰতে যায়, মানুহ বিলাকে দেখোন বাহিৰতে যাই থাকে৷অসমত জাগা ইমান ধুনীয়া ধুনীয়া৷
তাকেইেতো বহুত, বহুত জেগা আগতে অসমৰ খিনি চাই শেষ কৰি লওক, হয় নে নহয়। তাৰপিছত বোলে যদি এতিয়া চাবলগীয়া বোলে জেগা নাই, গোটই বোলে অসমৰ ঠাইবোৰ চালো, তেতিয়া যাওঁক কথা নাই। নহ'লেতো নিজৰ ঠাইকে অপমান কৰা নিচিনা কথা নহয়?
হয়।
হম
তাকেইেতো মানে নাচায় আৰু, অসমৰ জেগা মানে বাহিৰত গ'লে আৰু বেছি বাহিৰত ফুৰিব গৈছো সেইটো মানে ক'ব পাৰে আৰু। অসমত থাকিলেতো আৰু এই অসমৰ
হয় হয়।
এতিয়া বাহিৰত গল আৰু মানুহ
হয় দিয়া, প্ৰথমে নিজৰ জন্মভূমি খনক মানে ভাল পাব লাগিব হয় নে নহয়, তাৰ পিছত বেলেগৰ ঠাইত ভাল পাওঁক।
তাৰ পিছত হে হেৰি হ'ব মানে বেলেগেও আহিব সেনেকে চালে যদি নিজৰ মানুহে নাচায়।
হম হম, হয়।
ঠিক আছে দিয়া আজিতে ৰাখিছো আজি।
হয় হয় ভাল লাগিল তোমাৰ লগত এই বিষয়ে আলোচনা কৰি।
আহ।
আজিলৈ, হয় ঠিক আছে ধন্যবাদ।